হেল্ল', অ' কোৱা?
অঁ কি কৰি আছা?
মই ভাত খাই আছো এতিয়া, অঁ।
হয় নেকি, কিহৰ লগত খালা? এ মই নাই খোৱা অলপ পিছত খাম।
অঁ, অলপ পিছত খাবা নেকি আচ্ছা, ইমান দেৰিকে খোৱা।
উম।
হয় নেকি, অ' অ' সদায় দেৰি হয়?
অঁ, সদায় মানে ক'ব গ'লে কেতিয়াবা কেতিয়াবা দেৰি হয় আৰু।
অঁ, হয় নেকি।
অঁ। এনে মানে অলপ জল্দিকে খালে মানে নাখাওঁ মানে ৰাতিপুৱা অলপ দেৰিকে খাইকে মানে- খাওঁ ন সেইকাৰণে এ এতিয়া মানে আবেলি সময়-
আজি মানে মোৰ বহুত দেৰিয়েই হৈ গ'ল খোৱাটো এনেতো খাওঁ দুটামানত।
হয় নেকি।
উম।
দুটা মানত খোৱা, উমঁ' কিহৰ লগত? কিহৰ লগত, কি বনাইছা আজি?
আজি
হেহ?
ছাল কোমোৰা বনাইছোঁ আজি।
অঁ ছাল কোমৰা, হয় নেকি অঁ ছাল কোমৰা।
উম। ভাল লাগে বহুত টেষ্টি লাগে।
অঁ, আৰু।
আৰু তোমাৰ পটল ফ্ৰাই বনালো, ছাল কোমোৰাৰ ভা- ভাজি আৰু দালি, দালিত ছজাৰ পাত দিলো আৰু- লহেন, লহুন দি মানে এই কৰিলো ফোৰণ দিলো- তাৰ পিছত তোমাৰ আহ' এই পটল ফ্ৰাই কৰিলোঁ। পটল যে হাফ-হাফ কৰি কেনে যে ফ্ৰাই কৰে যে দুইফাল্লা কৰি কিনা।
অঁ অঁ অঁ।
সেনেকৈ ফ্ৰাই কৰিলো আৰু বিলাহী চাটনি বনালো।
বিলাহী চাটনি বনালা।
উমঁ উমঁ।
আ আৰু একো বনাইছিল আৰু কিবা বনাইছিলা নেকি?
নাই নাই আৰু একো বনোৱা নাই সেইটোৱে বনাইছোঁ।
সেইটোয়ে বনালা আৰু মইতো বাহিৰত- তে খাম বাৰু, এতিয়া মানে ক'ৰবাত এতিয়া কিবা খাইকে ক'ৰবাত যাবা নেকি?
অঁ, এই মোৰ লগৰ ঘৰত যাওঁ। মানে মোৰ এই লগৰ লগৰৰ মানে মা বেমাৰ হৈছে। সেই তাৰে ঘৰত যাওঁ অলপ চাই আহো লগ ধৰি আহো আনটিক।
হয় নেকি
উ তুমি যোৱা নে
উম এ আ নাযাও মানে ক'তো নাযাও মই ইয়াতে ঘৰতে আছো আৰু আজি কটো যোৱা প্লেন নাই লগতোৰ ঘৰ ঘৰত কেতিয়াবা যাও আহ তুমি অ তাৰপিছত তুমি কি বোলে তাৰ ঘৰত যায়কে কেতিয়া আহিবা
আহিম তোমাৰ গোধূলি হ'ব চাগে ছয়টা মান পাঁচটা ছয়টা মানত আহিম উ তুমি কেতিয়াও নোযোৱা নেকি লগঁঁহতৰ ঘৰত
যাওঁ কেতিয়াবা লগহতৰ ঘৰত মানে আ কেতিয়াবা দে এহেতৰ ঘৰ মানে আমাৰ লগৰ ঘৰ এই বিৰকুচি পানী আছে অ তোমাৰ তাতে গলে মানে এহেতৰ লগত কেতিয়াবা কথা পতা যায় আৰু তেনুকুৱা মানে সদায় যোৱা নহয়
হয় নেকি সদায় নোযোৱা মানে
উম নাযাও
অ অ মই মানে তোমাৰ যাই থাকো মাজে মাজে মোৰ এজনী আৰু এজ চুৰম উম তাৰে ঘৰত যাওঁ কেতিয়াবা যাই থাকো কলেজৰ পৰাও সোমাও তাৰ ঘৰত
উম
মোক ভাল নালাগে ন এনে যাইকেনে কথা চথা পাতো আৰু
অ ভাল নালাগে
মানেহ এনেই ভাল নালাগে ন লগহতৰ লগত লগ নধৰিলে ভাল নালাগে খা জাই
হয় হয় ঠিক ক'লা তুমি লগতৰ লগত কেতিয়াবা লগ লগ লগতো লগত কেতিয়াবা লগ বন্ধু মিলি কে কৰবাত ফুৰিব যা যাব লাগে তুমি যোৱা নে কেতিয়াবা ফুৰিবলে
অ ফুৰিবও যাওঁ আমি
হয় নেকি ক'ত যোৱা এনে
তোমাৰতো হৈ গ'ল দুইমাহ মান হ'ল আমি হাৰে কৃষ্ণ মন্দিৰত গৈছিলো
টু মানচ হৈ গল
অ
কোন কোন গৈছিলা
উম আমাৰ এই লগ আছে বহুত পাঁচ জন মান আছিল চবে মিলি গৈছিলো
হয় নেকি অহ পাঁচজন মান মিলি গৈছিলা
উম উম
উম তাৰপিছত
তুমি যোৱা নে
উম মই কেতিয়াবা যাও তেনেকুৱা নহয় ন যোৱা যাও মই এক ময়ো গৈছিলো হাৰে কৃষ্ণ মন্দিৰ মই এজন ফ্ৰেণ্ডৰ লগত গৈছিলো তাৰপিছত আহ আহোতে তোমাৰ হৈ গৈছে অহ অ মোৰ ছয়মান হৈ গৈছে ৰাতিপুৱা মৰ্ণিং গৈছিলো তাৰ পৰা হাৰি কৃষ্ণ মন্দিৰ গলোঁ। এইটো নতুন পাৰ্ক খুলিছিল নহয় জালুকবাৰী তাৰে গ'লো। তাৰ পিছত আমি নত- তুন বিৰিজত গ'লোঁ ফটো চটো উঠালোঁ তাৰপিছত আমি অ তাৰপিছত সেইটো কৰিলো আৰু এইটো অ বুদ্ধ মন্দিৰ গ'লো অ সেইটোত গ'লোঁ তাতে মানে সিমান পূৰা ঘূৰিকৈ এক্সপ্ল'ৰ কৰিকে তাৰপিছত
ভাল লাগে কেতিয়াবা ফ্ৰেণ্ডহেতৰ লগত ঘুৰি ন
উম কামাখ্যা মন্দিৰো গ'লো, অ সেইদিনেই কামাখ্যা মন্দিৰো গ'লো। চব জাগাত ঘুৰিকে এক্সপ্লৰ কৰিকে ভালকে আহিছো।
কিমান জাগাত ফুৰিলা?
উম আমি মানে তেনেকুৱা বহা বহি চিষ্টেম নাই আৰু গলো অলপ সময় থাকিলো, কিবা খালো তাৰ পৰা ওলালো। আৰু বেলেগ জাগাত গ'লো এনেকুৱাকে
হয় নেকি অ সেনেকুৱা ভাল লাগে লগহতৰ লগত গ'লে আৰু কথা পাত- তি পাতি যাব পাৰি আৰু মানে উ জমনিও কৰে ন লগহত তে এতিয়া ভাল লাগ
উম উম উম উম জমনি হৰে আৰু কথা বতৰা হয় মানে মাইণ্ডনো ফ্ৰেছ হয় মানে এ মান ঘৰত থাকাও ভাল নহয় ন
হয়। উম ঘৰত থাকিলেওতো মোৰ লগহতে কল কৰিয়ে থাকে।
অ।
তোমাৰ কৰেনে?
কিলা, মোৰ কৰে কেতিয়াবা কৰে।
মানে
দেনেকুৱা নহয় কি নকৰে কৰে কেতিয়াবা কৰে।
অ অ।
সেতৰ লগত কেতিয়াবা যাও আৰু।
অ হয় নেকি? আৰু কেতিয়াবা তোমাৰ ঘৰত আহিলে লগ
উম লগ মোৰ ঘৰত আহে ইহঁতেও আহে মই যাওঁ হেতৰ ঘৰত তুমি ত তোমাৰ লগ দিলে আহেনে তোমাৰ ঘৰত?
অ অ আহে কেতিয়াবা কেতিয়াবা কেতিয়াবা আহি থাকে আৰু কেতিয়াবা আহিবও খুজি থাকে মই মানা কৰো আৰু।
হয় নেকি কিহৰ কাৰণে মানা কৰা?
তে আহিলে আৰু বহুত এ হৈ যায় ন। মই পা- বাৰু বাঢ়ি যায় মানে মানে ঘৰৰ কাম এনে থাকে আৰু লগতে তে আহিলে আৰু পুৰা একদম কাম চামে হয় ৰখি যায় যে আৰু কৰিবই লাগিব এনেকুৱা হৈ যায় সেইকাৰণে।
অ লগ বন্ধু আহিলেতো কামটো বাঢ়ে।
উম উম বাঢ়িলে মান সিহঁতে কৰি কৰি দিব খুজে কিন্তু মোক ভাল নালাগে সেনেকুৱা।
হয় হয় তুমি ঠিকেই ক'লা, কৰি দিব খুজিলেও ভাল নালাগে ন লগ বন্ধুৰ কাম লগাব কাৰণে। এদিনে আহেত সদায় আহিলেতো বেলেগ কথা হয় নে? উম সেই সেইকাৰণে মোকো ভা- ভাল নালাগে মও কেতিয়াবা আহিলে মানে কাম চা- একদম নলগাওঁ ৱে আৰু তোমাৰ এনেই কেতিয়াবা বহিবও দিওঁ চাপ পানী দিও চাহ পানী বনাই দিও ভাত চাত খাব ভাত চাত বনাই দিব লাগিল মাহ কামো বাঢ়ি যায় সেইকাৰণে ইমান মা হাহিব খুজিলেও নামাত টো আৰু ওম কওক মই বাহিৰত আছো কেতিয়াবা মই বাহিৰত আছো কওঁ নহলে কেতিয়াবা উম কওঁ কি মই গৈ আছোঁ ক'ৰবাত এনেকুৱাকে আৰু মানে মানা কৰো আৰু ডাইৰেক্টটো ক'ব নোৱাৰোঁ ন অঁ সেইকাৰণে এনেকুৱা
হ'লেও মানে ভালো লাগে লগতে লগত
উম মোকতো অলপ ভয় লাগে মানে লংগীতা আহিলে এ আইনি আইনে আমাৰ লগবোৰ অলপ লেংগুৱেজবোৰ ব্যৱহাৰ কৰে পটক কোনোবা আহিলে বেয়া লাগে ন অ সেই কিছুমানৰ কিছুমানৰ আদত থাকে ন এনেকুৱা লগ বন্ধুৰ লগত এনেকুৱাই সেইকাৰণে এনেই নাই কাৰণ মাতা নাযায়
অ আমাৰতো এনেকুৱা নাই
এই ছোৱালী মানুহৰো ভালে থাকে লৰা মানুহ তুমি জানাই চাগে লৰা মানুহ লগবোৰ অলপ এনেকুৱা মানে সেইকাৰণে ভয়ে লাগিল লগৰ আহিলে আকৌ কৈ দিব নহয় মোক আগতে কৈ দিব মায়ে কিবা শুনিলে তোক কিনেকুৱা এই নাম মাতিবি ক'লেতে আকৌ বেয়া লাগিব নহয়
উ উম উম হয়
এনেকুৱা হয় কিছুমানে বুজি পায় কিছুমানে বুজি নাপায় আৰু সেইটোয়ে হয়
অ নহয় কেতিয়াবা না এ নাচা নোচোৱাকে মানে সিহঁতে কৈ থাকে ন লগ লগত মানে এনেকুৱা মানে কথা বতৰা মানে পাহৰি যায় আৰু কত আছো কি কৰি আছো সেনেকুৱা মানে ভাবাই নাযায়
সেনেকুৱাও হয় কেতিয়াবা
উম উমএনে তুমি আজি তুমি এনে লগ বন্ধুৰ লগত কথা পাতি তে আমি কি কি কথা পাতি দিওঁ ন অ বা কিবা হল কিবা আমাৰ পাৰ্চনেল থাকিল ল'ৰাৰো প্ৰৰচেনেল থাকে ছোৱালীৰো প্ৰৰচেনেল থাকে মানে কোৱা যায় ন এনেকুৱাকে সেইকাৰণে মানে অলপ ভয় লাগে ই কৈ দিব নেকি আমি ক'ৰবাত ফুৰিব গ'লে মাক কেতিয়াবা নোকোৱাকে যাও তাৰপিছত সি সিটো গম নাপায় মাক কোৱা ক তোমাকে কৈছো ক সেইটো কথা ওলাই দিলে কিবা হ'ব নেকি সেনেকুৱাও ভয় লাগে হয় কি নহয় এনেকুৱা মানে অলপ লগ বন্ধু আহিলেও আপোনি অলপ সাৱধান থাকিব লাগে
অ মোৰতো এনেকুৱা নহয় আৰু মোৰ লগ কেইটা ভালে আছে
হয় নেকি যদি তোমাৰ কৰবাত মাক নুশুদাকে গ'লা
ছে মোৰ এজনী লগ আছে
হয় মানে হি আহিলে তোমাক ভয়
উম অলপ বিয়াকো মই নামাতেয়েই কেতিয়াও
কি কলা বুজি পোৱা নাই শুনা পোৱা নাই হয় অ কোৱাচোন
মোৰ এজনী লগ আছে
আ
তাইও এনেকুৱাই আছে মানে উম তাইও মানে এনেকুৱাই আছে উম হয় সেইকাণে মই নামাটোৱে তাইক
অ হয় নেকি দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দে অ দিয়া ইয়াৰ বিষয়ে পিছত ভালকে কথা পাতিম দিয়া
অ অ দিয়া